আচ্ছা।
এয়া তোমাৰ হেৰি কাম অলপ কৰিলো ঘৰৰে। আমাৰ এই অলপ লেতেৰা হৈ আছিলে মানে, জংঘল-জংঘল হৈ আছিলে অলপ। তাপা সেইখিনি অলপ চাফ চিকুণ কৰি দিলো, এই আগবেলাতো কৰিব নোৱাৰিয়ে তোমাৰ যি ৰ'দ।
উম, তাকে-তাকে।
তাকে, তোমাৰ এতিয়া এই পিছবেলা অকণ সময় উলিয়াই বোলো ৰ'দটো যোৱাৰ পিছত অকমান এই চাফা কৰি দিওঁ। তাৰ পৰা সেই চাফা কৰি লও। কৰি পেলাই, এই ভৰি হাত কেইটা ধুই পেলাই অকমান বহিবলৈ গৈছো। তুমি? ভাত খালো-খালো ভাত তোমাৰ দুটা মান বজাতে খালো বাকী তুমি কি কৰিছা?
মই, তোমাৰ কি কৰিবা আলহী আহিছিলে তাৰপৰা আলহী আহি পঠিয়াই পেলাই ময়হে অকণমান বহিছোঁসি ইমান গৰম।
বুজিছো অ' হেৰি বাকী ভালে আছা নহয়? ভাল ভাল অ' মায়ে কি কৰিছে?
মাহে অকনমান ওলাই গৈছে পাই।
উম, পাপাটোতো নাই চাগে ডিউটি গ'ল?
নাই নাই ডিউটি-ডিউটি।
অ', অ' হেৰি এইটো কি কয় বাকি কি কয়?
তাৰপিছতে বাকী তোমালোকৰ মাহঁতে কি কৰিছে?
মাহঁতে, এই লগৰ ল'ৰাজন আহিছে লগৰ নহয় মানে, মোতকৈ অকমান ডাঙৰ আৰু। স তাৰ লগতে কথা পাতি আছে মাহঁতে বহি আগফালে।
গম পাইছো।
তাকে সি মাতিছে আহি পেলাই, তাকে সেই ভৰিয়তকেইটা ধুই পেলাই বোলো ৰস অকন বচ শন বাৰু তাৰপা মানে এই হেৰি ধাক এ হেৰি তাৰ লগতেফালে যাওঁ মানে এই তোমাৰ। সিদিনাখন আমাৰ মাৰ ফোনতটো কিবা কিনো হ'ল জানো এই চাৰ্জ দি থোৱা পৰা মানে চাৰ্জ নোলোৱা হ'ল।
উম, গম পাইছোঁ।
তাৰপা সেই ফোনটো এবাৰ বোলো দেখুৱাই আনোগে কি বেয়া হল?
অ', অ'।
আজিকালি আকৌ ফোনটো নহ'লে নহয়ে নহয়।
নহয় নহয়, আজিকালি তোমাৰ মোবাইল নহলে কাম হ'বনে?
সেইটো কাৰণে ফোনটো বোলো দেখুৱাই আনোগে কিবা হৈছে?
তাকে-তাকে হেৰি এইটো কি বুলি কয় উম, তোমালোকৰ সি উ পথাৰ এইটো কি বুলি কয় পথাৰৰ কাম চলি আছে নে কি?
পথাৰৰ কাম বুলিবলে তোমাৰ পথাৰৰ এই হেৰি এ হাল খিনি বোৱা হ'ল বাৰু তাৰ পাত হেৰি কৰা হোৱা নাই বোকা চোকা দিয়া হোৱা নাই। মানে তোমাৰ পানী ইমান নাই পানী অলপ আছে যদি মানে সেইকাৰণে হালটো বোৱাই দিলো। সেইদিনাখন বৰষু দিলে মাজলে তোমাৰ সেই বৰষুণ নাচিলে তাৰ পৰা বৰষুণ দিলে যেনিবা সেইদিনা ৰাতি তাৰপিছত বৰষুণ দিয়াৰ পিছত তোমাৰ অলপ পানী হোৱা কাৰণে বোলো এইটো চানসতে বোলো হালকণ বোৱাই দিওঁ।
অ', অ'।
তাৰপা সেই কালি তোমাৰ ট্ৰেক্টৰখন লগালোঁ, কালি ভালে কালি অলপ থাকি গ'লগে, সেইটো কাৰণে আজি বাকী খিনি বোলো বোৱাই দিও। আগবেলা সেইখিনি বোৱালো। মই ইমান মানে লাগি থকা নাই। মানে যিটো যিটো ল'ৰাই বায় মানে সি আগৰ পৰাই সিয়ে হাল বায়। মানে সি মাটি খিনি গম পায় কেনেকে কি কৰিব লাগে। সেইকাৰণকে নোকোৱাকেই হৈ যায় আৰু মানে। তাৰপৰা সি বালে বোৱাৰ পিছত এই তোমাৰ উম, বোৱাৰ পিছত এই তাকে তাকো হেই সন্ধিয়া মাতিছোহে এতিয়া। এতিয়া মানে দেৰিকৈ আহিবলৈ কৈছো আৰু তোমাৰ এই হেৰি বোলো কিমান কি হ'ল হিচাপটো দিয়কে
তাকে আৰু এইকেইদিনত তোমাৰ ট্ৰেক্টৰ পাবলৈও অসুবিধা নহয়?
পাবলৈ অসুবিধা হ' এতিয়া একদম মানে আমাৰ গাঁৱত আগতে তোমাৰ দুখন নে তিনিখন ট্ৰেকটৰ আছিল দেই। তাৰে দুখন দুখন বিক্ৰী কৰিলে এতিয়া এখনহে আছেগে।
অ', অ'।
এইটো কাৰণে মানে টনাটনি হয়। কলে চবৰে হাল বাবলীয়া হৈছে। খং ময়ে নিমিলে মানে ইফালে মিলালে সিফালে নিমিলে। সেইটো কাৰণে মানে চানজ পালে বোৱাৰ দি বোৱাই দিলেই মানে বলা বোৱাই দিলে মানে হেৰি আৰু পাৰি আৰু। বাকী তোমালোকৰ খেতি, তোমলালোকৰ খেতি কৰিছেনে এইবাৰ গাঁৱত?
আমাৰ খেতি মানে সি তোমাৰ লগাই আছে আৰু এইবাৰ তাৰপিছতে মই সেই দুদিন কাৰণে গৈছিলো ঘৰলে তাৰপা আজি পিছে মই আহিলো। তাৰপা ঘৰ সে আহি পেলাইও তোমাৰ মনতটো ইমান বেয়া লাগি থাকে মানুহবোৰ সে পাই থকা হৈ যায়। মানুহবোৰ হঠাৎ নোপোৱা হৈ গ'লে মানে মন চনবোৰ বেয়া লাগি যায় অ'।
সেইটোৱে আৰু।
তাৰপা এইকেইদিন সেই ইয়াতে এতিয়া বৰ্তমান আৰু। তাৰপা কাম লগাইছে যেনিবা, কাম লগাইছে যদিও আৰু কিনো আৰু আমাৰ। টো ধৰি লোৱা উম, তেনেকে আমাৰ আধিলেহে দিয়ে। তাপা তথাপিতো তোমাৰ আধিলে দিলেও চাই থকাই হয়
অ অ চাই থাকিবই লাগে কাৰণ আধিলে দিলেও ধৰা অলপ নিজে চাই থাকো
অ নি সেইটো সেইটো ভাগ এটাও থাকে নহয় দিয়াচোন আৰু তোমাৰ কাম বিলাকো খেলি মেলি কৰে নহলে অ
খেলি মেলি কৰে অ সেইকাৰণে চকু দি থাকিব লাগে আমাৰ সেইকাৰণে তোমাৰ আমাৰ ইয়াৰ আগৰবাৰলৈকে আমি আধিয়ে দিছিলোঁ হা
অ অ
তাৰছত মানে সেই কাম বন বোৰো মানে ইমান ভাল নকৰে সেইটো কাৰণে তোমাৰ কি কৰিলো এই এইবাৰ নিজে কৰো বোলো সেইকাৰণে হাল চাল বোৱাই তাৰপিছত মানুহ লগাই দিছো
অ
এই মানে আলি চালি কটা তাৰ পৰা সেইখিনি মানুহ খিনি লগাই দিছো তাৰ পৰা মানে পিছত আৰু ধা হেৰি খিনি কৰি সেইখিনি হোৱাৰ পিছত তোমাৰ ৰোৱনি লগাম আৰু নহ'লে আধি দিলে তোমাৰ মানে কি হয় ধানটোতো তোমাৰ আধাহে পোৱা যায় আৰু তাৰ উপৰিও ধৰা বৰ সিহঁতৰ লগত লাগি থাকিব লাগে মানে তোমাৰ সেই আৰু খৰচ ইমান হয়গে মানে আধি দিয়া নিদিয়া সেই একেই হয়গে
একে হয়গে আৰু তোমাৰ কি হয় তোমাৰ সেই খোৱা বোৱা পৰা ধৰি বহুতখিনি লেঠা পেঠাবিলাক চব মানে তুমি নিজে কৰিবলগীয়া হয় মানে তুমি এইটোও কৰিবা সেই
সেইটো কাৰণে তোমাৰ হেৰি কৰাই ভাল মানে আধিত কাৰণ এনেও খোৱা-বোৱা খিনি যায়, তাৰপা আকৌ তোমাৰ হাল বোৱা সাৰ-চাৰ সিচা সেইবিলাকৰ থাকেই, সেইটো কাৰণে তাতকে সেইখিনি দেখ আমি মানুহ লগাই দিলেই কৰিব পাৰোঁ।
হয় হয় হয়।
এইটো কাৰণে আৰু।
তাকেহে মোৰ সেই তোমাৰ কিনো কৰিবা মই সেই সেইবিলাকে ভাবি আছো তাৰপা কালি যেনিবা সেয়া কৰি আছে বুলি ক'লে যে, তাৰপা আজি তোমাৰ ঘৰ ইয়ালে আহিলোঁ অহাৰ পিছৰ পৰা তোমাৰ এতিয়া মন-চনটো ঠিক লগা নাই। তাৰপিছতে
অ এই ধৰা গাঁৱৰ পৰিৱেশটো থা দুদিনমান থাকি দিলে মানে মন
মনটো নবহে আৰু মনটো তোমাৰ ঘৰলে আহি নবহে।
উম উম উম।
আৰু তোমাৰ কি হয় আমাৰ ইয়াত মানে সেই পথাৰৰ পৰিৱেশ বা ধৰি লওক গাঁৱলীয়া পৰিৱেশ বুলি নহয় ন এখনতো গোটেই আৰু যান জঁটৰ পৰা ধৰি তোমাৰ গোটেইখন মুঠতে মানুহৰ ইয়াতনো কি তুমি আৰু শান্তিটো পাবা। সেইটো কাৰণে মানে কি কি হয় মনটো ভালো নালাগে, এতিয়া মনটো বহাব পৰা নাই। তাৰ পিছত এতিয়া তাকে সেই ফুল অলপ কৰিছিলো। কালি আকৌ সেই ফুলৰ পুলি অলপ কিনি আনিছিলো। তাকে সেই অকনমান লগ গালো লগাই পেলাই আৰু কি হৈছে অলপমান ফুল মানে তোমাৰ একদম ৰ'দ পাই পেলাই মৰহি যোৱা দি গৈছে। তাৰপা এতিয়া সেই বাকী খিনি তোমাৰ এতিয়া ৰুই পেলাই থৈ মানে পানী তনি দি পেলাই আজৰি হৈ তাৰপিছত তাকে কি হয় তোমাৰ ৰুমটো খিৰিকীখন খুলিয়েই তোমাৰ মুখতে যদি ফুলনি-চুলনিবোৰ থাকে ভাল লাগে দিয়াচোন।
ভাল লাগে অ।
আৰু আমাৰ ইয়াত যিহেতু গছ-গছনি নায়েই, অকনমান কিবা এটা বুলিয়েই লাগে নহয়।
অ সেইটোৱে। টাউনত গছ-গছনি বুলিবলে সেই ফুল কইজোপাই আৰু।
ফুল কেইজোপায়, তাকো সেই চবৰে এ ঘৰত তাকো নাথাকে।
নাথাকে অ পাইছো নহয় মই আমাৰ সেই খুৰাাহঁতৰ ঘৰতে।
অ সেইটোৱে তুমি সেই ৰুলে আৰু তুমি নিজৰ ফালৰ পৰা যদি কিবা এটা কৰা হ'ব।
সেইটৱে ও কিছুমানে তোমাৰ কি হয় তোমাৰ যিবিলাক মানে তোমাৰ হেৰি ধৰা বিল্ডিং ঘৰ যাৰ, সিহঁতৰ মানে কি কৰে ধৰা কিছুমানৰ মন থাকে ন। মানে সেই ছাদৰ ওপৰত তোমাৰ কিবা কিবি সৰু-সুৰাকে ফুল গছ ফুলেই হওক বা এনেকুৱা তোমাৰ কিবা খেতি সৰু-সুৰা খেতিও কৰে মানে। সেইটো ভাল লাগে কিন্তু দেই চাদৰ ওপৰত তোমাৰ কিছুমানে ধৰা এই জিকা-চিকা, বেঙেনা-চেঙেনা এনেকুৱা পূৰা জেং-চেং দি কৰে টাউনত। থাকে যদিও। কিন্তু কিছুমানেতো কৰিব নোৱাৰে ন। আৰু আজিকালি সেইটো হৈছেগে চব ইফালে তোমাৰ আৰু তোমাৰ আজিকালি চব সেইটোৱে হৈছেগে মাটি যিমান কমি গৈছে সিমান মানুহে তোমাৰ অ মানে স এটা কম জেগাত তোমাৰ ডাঙৰ ঘৰ বনাবলৈ বিচাৰে চবেই তাৰপিছত সেইকাৰণে চবেই ধৰৰাৰ বিল্ডিঙে বনায়।
বিল্ডিঙে বনায়।
বিল্ডিং বনালে আৰু ধৰা মাটি বিল্ডিং বনোৱাৰ পিছত আৰু তলতো আৰু জেগা নাথাকেগে।
নাথাকে নাথাকে সেইটোৱে। নোহহোৱাই হৈছে হয়। তোমাৰ আমাৰ এতিয়া আমাৰ কাইলে কিবা অনুষ্ঠান এটা পাতো বুলি ক'লে তোমাৰ মানে নাই কাৰণ কিলৈ আগতে তোমাৰ আছিলা আগতে এতিয়া মোৰ তোমাৰ বিয়া শান্তি বিয়া তোমাৰ মোৰ অ, ইয়াতে পাতিছোঁ আকৌ আমাৰ সত্যনাৰায়ণ পূজা তেনেকৈ বাহিৰতে পেণ্ডেল দি পাতিব পাৰিছোঁ। কিন্তু এতিয়া মানে তোমাৰ কি হ'ল আমাৰ সেই নতুন ঘৰটো বনাই দিয়াৰ পৰা, এতিয়া তোমাৰ মাটি মানে জেগাই নাই সেই অকনমান আছে সেইখনত আৰু তুমি কি বনাবা। এতিয়া সেই অক অকল মাঘৰ বিহুতটোত আৰু তোমাৰ সেই চোতালতে জুইকুৰা ধৰিবলৈাগে বুলি জেগাখনন আছে বা মানুহকে কেইটামান বহো বুলি কিন্তু ৰাতি বিয়লি তুমি তাক আো বহিব নোৱাৰা কাৰণ কেলৈ ৰাতি বিয়লি বহিব ন বতাহ মাৰি থাকে যদিও সাপ কপোৰৰ উৎপাত। তোমাৰ সাপ কপৰৰ পৰা মানে কি আৰু শান্তিত তুমি বহিও থাকিব নোৱাৰা, সেইটো কাৰণে ভয় লাগে মেইনল তোমাৰ আমাৰ ইয়াত মানে কি তোমাৰ মুকলিলকে বহিবলৈ এই জংঘল বোৰ আকৌ চাৰিওফালে মানুহবোৰৰ তোমাৰ এই ভূত বাংলা নিচিনাকে ঘৰবোৰ, তোমাৰ সেই তাতে মানে সাপবোৰ চাপবোৰ থাকে। সেই ইফালৰ পৰাও আহে সিফালৰ পৰা আহে তুমি ক মুকলিকে মানুহৰ বহিব পাৰিবা। সেই তেনেকুৱা হয় আকৌ।
সেইটো কাৰণে তোমাৰ এতিয়া তোমাৰ টাউন বিশেষকে টাউনত আমাৰ গাঁৱত তো সেই একেই হৈছে তোমাৰ থাকিবলৈ মানে মানুহৰ ঘৰটোৰ, বা চোতালখন নথকাই গৈছে আগতে ধৰা গাও বুলি ক'লে মানুহৰ ঘৰটোৰ সন্মুখত এখন ডাঙৰ প্ৰকাান্ত চোতাল। কিন্তু এতিয়া নোহোৱা হৈ গৈছে। এতিয়া ধৰা অ, চবেই ঘৰ বনাই পেলাই ধৰা একেবাৰে ৰাস্তা মুখ খলৈকে চবে ঘৰ বনাবলৈ ল'লে আজিকালি আজিকালি আৰু তোমাৰ বিয়াখনন বুলি ক'লে আগতে মানুহে চোতালতে পাতে বিয়া। আজিকালি বিয়া গৈ পেলাই তোমাৰ বিবাহ ভবন পালেগে বিবাহ ভৱনত পাতে কোনোবাই হোটেল চোটেল বিলাকত পাতে। ৰিজৰ্ট বুক কৰে এই সেইবিলাকৰ কাৰণে এতিয়া মানুহে চোতাল আগৰ এতিয়া আগৰ মানুহৰ কাৰণে চোতালখন কিমান গুৰুত্বপূৰ্ণ আছিলে,
সেইটোৱে সেইটোৱে।
এতিয়াতো মুহে সেই চোতালটোতো নাইেই মানুহৰ ঘৰত। যিকণ তোমাৰ আছে জেগা সেইকন জেগাত, উম, সেইটোৱে, এইয়া উপায় নাই আৰু কি কবা আৰু। বাকী অ, অ, বাৰু হেৰি
ঠিক আছে ঠিক আছে বাৰু দিয়া হ'ব।
অ, অ, হ'ব দিয়া অ,
ফোনটো